ক'ত আছা?
মই এ পাবলৈ আহিছোঁ। তুমি ক'ত আছা?
ময়ো এপাক ওলাই আহিছোঁ বাৰু।
অ' অ' খবৰ কেনেকুৱা?
আছোঁ আৰু তোমাৰ ভালেই?
ভাল ভাল ভাল নি ভাল খবৰ ভাল।
আজি খানা এটা খাব গৈছিলোঁ নহয়।
অ', ক'ত গৈছিলে পিছে। অ, কোন কোন গৈছি ছিলা।
আমি আছিলো দুটামান, কান্তনু গোপাল এনেকে আমি দুজনমান আছিলো, তোমাক জনাম বুলি ভাবিছিলো বাৰু।
অ, মই মানে এই কাম এটাত বিজি হৈ গ'লো ন সেইকাৰণে মই যাব নোৱাৰিলো।
উম, আহিলে ভাল লাগিল হয় গোটেইখিনি।
সেইটো মই ভাবিছিলো আৰু মই কামটো অকণ জৰুৰী আছিল ন সেইকাৰণে মই যাব নোৱাৰিলো আৰু।
হয় নেকি?
অ, অ।
বাকী, গাড়ী এখন ল'লো নহয় কালি।
অ, কি গাড়ী ললা পিছে।
বুলেট এখনে ললো।
অ, অ, ঠিকেই আছে কিমান মান ল'লে বুলেটখন।
বুলেটখন এক লাখৰ চাৰ্চে লৈছে বাৰু।
অ, অ, ঠিকে আছে ঠিকে আছে লাগে ন মানে বুলেট বাইক চাইকখন।
তোমালোকৰ ঘৰৰ ফালে যাম বুলি ভাবিছিলো আজি এ মোৰ অকমান এফালে বিজি হৈ গ'লো না সেইকাৰণে যাবও নাপালো।
অ, আহিব লাগিছিলে। এনে ক'ত বিজি হৈ আছিলা।
এই আপাক বজাৰৰ ফালে গৈছিলো আমাৰ এইফালে দেওবৰীয়া ডিব্ৰুগড় বজাৰ হয়তো।
অ, অ, অ ময়ো অ অলপ আগত তাৰ পৰাই আহিছো বজাৰৰ পৰা।
অ, লগ নাপালো জানো মই অহা চাগে দেৰি হ'ল অকণ।
অ, আমি মানে অকণ সোনকালে গৈছিলো ন সেইকাৰণে।
ঠিকে আছে বাৰু, বাকী কি আনিলা বজাৰৰ পৰা।
হা হা হেল্ল' পিছে ক'ত আছা তুমি এতিয়া।
এতিয়া মই এইফালে আছো আমাৰ চেণ্টাৰৰ ফালে আহিছিলো।
অ, অ, অ, মই এনেই চাৰিআলিফালে ওলাই আহিছিলো অকণ।
অ', বাকী বজাৰৰ পৰা কিবা আনিলা নেকি?
বজাৰ বজাৰৰ পৰা এনে আলু পিয়াজ এনেকে শাক চবজি আনিলো আৰু।
উম।
মাংস অকণো লৈ আহিলোঁ অকণ।
ঠিকে আছে।
উম, তুমি পিছে কি আনিলা?
মই এইয়া কাপোৰ কেইটামান ললোগে বুইছা কাপোৰ কেইটামান নাছি এ নহয় গৰমৰ দিন কেইটাত মানে এইবিলাক ম'লৰ কাপোৰ বিলাক পিন্ধি ঘূৰি ফুৰিবলৈ ভাল নালাগে ন, সেইকাৰণে অলপ দামতটো বেছি এইকাৰণে বজাৰৰ মানে কাপোৰ কেইখন কমতে ভাল ভাল কাপোৰ আহি যায় সেনেকে
এ বজাৰৰ কাপোৰ বিলাক মানে অ' কম কমতে পায় ন সেইকাৰণে।
ভালো আৰু কটনৰ কাপোৰ কিছুমান কম দামত ভাল ভাল পাই যায় আৰু সেই সেই কাৰণে লৈ আহিছো চাৰ্ট দুটা, পেন্ট দুটা সতি
ঠিকে আছে সেইকেটা চলি যায়। আহিবা এদিন আমাৰ দেওবাৰৰ দিনাখন চ আমাৰ ঘৰত থাকাকে আহি যাবা। তেতিয়া আমি আহি পেলাই একেবাৰকে আৰু
অ' নিশ্চয় যাম উম হয় হয় হয়।
পেলাই বোলো ধুনীয়াকে আহি কাপোৰ চাপোৰ লৈ গৈ তুমি তেতিয়া ঘৰলৈ গুচি যাব পাৰিবা আৰু।
অ, অ, অ, অ ঠিকে আছে ঠিকে আছে যাম যাম।
অ' বাৰু তোমাৰ গাড়ীখনৰ নাম কি আছিলে?
মোৰখন এয়া গ্লেমাৰ।
অ', হেৰি এইটো কি কয় মোৰ এইখনে লগৰ এজনৰ মানে চেল কৰিম বুলি কৈ আছিলে গ্লেমাৰ এখন।
অ', অ', অ'।
কেলে মোক জনাবাচোন।
অ', মই জনাম দিয়া জনাম দিয়া মই মানে লগৰ এটা ল'ম বুলি কৈ আছে বাৰু।
উম।
এ তাৰমানে পইচা অকমান অসুবিধা হৈ আছে। অ', মানে কি ল'ব পইচাটো অকণমান দেৰি হব এসপ্তাহ মান সি ল'ম বুলি কৈছে সেইখন থৈ দিবাচোন তুমি।
অ', মই চাই মেলি কম দিয়া আৰু মানে ডৰেক্ট ফাইনেন্সত নিদিয়ে ডাইৰেক্ট কেচত দিব বাৰু।
অ', কেচততে ল'ব কেচত লব সকাৰে মে পইচাটো গোটাই আছে মানে এনে।
আহ।
অ'।
বাকী কিবা কিবি খালা?
এ চাহ ঘৰ পৰা অক চাহ অকন খাই আছো এতিয়াকণ চাৰিআৈ ওলাইছো কিবা এটা খাম আৰু যাম আৰু ঘৰলৈ পিছত।
উম, উম, উম। মইো এয়া ফাষ্ট ফুড খালো অলপ খাই গৈ এতিয়া বহি আছো। আছো আৰু। মোৰ এফালে টাউন যাব লগীয়া কাম এটা আছেতো বাইকখনত মানে তেল ভৰাব যাম।
অ', অ', অ', অ'।
এ এইটো কাৰণে তালৈ যাম আৰু লগৰ এজন আহিব মানে তেওঁলে ৰখি আছো।
অ', অ', এতিয়া তেলো বহুত দাম বাঢ়িল নহয় এতিয়া।
উম, আৰু এডাল বেয়া কৰি দিলে সি ইথানলডালৰ পৰা টুৱেণ্টি পাৰ্চেণ্ট ইথনেল কৰি থকাা গাড়ীৰ মাইলেজে নিদিয়ে।
আহ সেইটোৱেই কি কব আৰু।
দিগদাৰ হৈ গৈছে আৰু বুইছা।
মোৰো সেই একেই বাৰু।
মাইলেজটো নিদিলে গাড়ী চখন চলাই ইমানে ভাল নালাগে।
চলাই ভাল নালাগে অ' মাইলে নিদিলে।
উম। সেইয়াই এতিয়া কল নাই এতিয়া লোৱা হোৱা নাই বুজিছা।
অহ।
চাই আছো এখন চাই প প্ৰব্লেম বুলি নহয় আৰু চাই আছো এখন দাম দৰ মিলিলে লওঁ নেকি!
অ', পিছে কি ল'বা কাৰ?
ল'ম চাগে ব'লেৰো এখনকে চাই আছিলো। চেকেণ হেণ্ড ল'ম বাৰু।
অ', অ', অ' ঠিকে আছে ঠিকে আছে ভাল ভাল গাড়ীয়ে চাইছা।
সেইটোয়েতো তেতিয়া মানে চছেভেন চিটাৰো হৈ যায় তাৰ লগতে মিলি যায়তো।
অ', মিলি যায় মিলি যায় এনে কালাৰ কোনটো কালাৰ ল'বা তুমি? কালাৰ কোনটো কালাৰ ল'বা তুমি?
ব্লেকতে লওঁ নেকি অ নহয় নহয়কাৰো ব্লেক নাপাম নাই এতিয়া উম তাৰ মাইলেজটো এতিয়া চৈধ্য পোন্ধৰ মান দিয়ে ন সেইকাৰণে মানে চলি যায় আৰু।
চলি যায় চলি যায়।
বাকী তুমি ভবা নাই কিবা উম তুমি ভবা নাই। তুমি ভাবা নাই বোলো ক
নাই নাই মই মানে পইচা অলপ অসুবিধা হৈ আছে বই পিছতকে ভাবিম এখন কাৰ লোৱা কথা।
উমা, লাগেও দিয়চোন ঘৰত এখন ঘপককতে কৰ'বাত বিপদ হলে।
অ চাই থৈছো বাৰু পইচাটো হলে মানে লৈ লম আৰু। সেইটোয়ে সেইটোয়ে ভাগৰ লাগি যাব বিচাৰি বিচাৰ সি ন নতুন নলব আৰু চেকেন এখনকে ল'ম।
উম কি ল'বা এনে
এছ ইভেনখনকে লৈ লওঁ নেকি স্কৰপিঅ'
ঠিকেই ভাবিছা গাড়ীখন চাই কৰি ল'ব পাৰা ব্লেক কালাৰ এখন লৈ ললে পুৰা একদম ৰড প্ৰেজে
ল'ম বাৰু উম উম গম পাইছোঁ বাৰু। এই নতুন ল একজাম সিনা মাজতে খতম হ'ল হ'ল তোমাৰ?
মোৰো হ'ল বাৰু তুমি মেজৰলৈ পঢ়িছা নে পাছ কৰিছ
মই পাছ কৰিছো পাছ
অ
মেজৰ মানে মোৰ চাবজেক্ট এয়া এডুকেশ্যন আৰু মান টি টি এম আছে।
ঠিকেই আছে এতিয়া স্কপ আছে বাৰু টি টি এমত।
উম উম আছে আছে তুমি কি চাবজেক্ট লৈছিলা
ছে বাৰু
অ
মোৰ মেজৰ সংস্কৃতত আছে। আৰু মাইনৰ পলিটিকেল চাইন্স আছে। মোৰো সেয়াই এতিয়া খতম হৈছেহে এক্জাম। তোমাৰ চাৰিদিন মান হৈছে
অ মোৰ হ'ল বাৰু এসপ্তাহ দুসপ্তাহ মান। ভালেই হৈছে আৰু
তোমাৰটো তুমি এতিয়া কোন চেম পালা?
মই এবাৰ থাৰ্ড চেম পাম। অ তুমি তুমি পিছে কিমান পালা?
মই ফিফ চেম, এইবাৰ পাইছো এতিয়া একদম জ্বালা হৈ গৈছে ইন্টাৰ্ণ শ্বিপৰ কাৰণে বুজিছা?
অ সেইটোয়ে।
ইণ্টাৰ্ণশ্বিপডাল আহি গল এতিয়া সেইডাল কৰিব লাগে একমাহ ইণ্টাৰনশ্বিপ কৰিব লাগিব।
অ অ, তুমি মাজতে কিবা কামত সোমাইছা বুলি শুনিছিলো মই।
সোমাইছিলো এই আদানীৰ এই হেৰি স্মাৰ্ট মিটাৰ হেৰিত সোমাইছিলো।
অ', পিছে কোৱাচোন স্মাৰ্ট মিটাৰত মানে কেনেকে কেনে কি লগাব লাগে অকমান।
এ কি তুমাৰ ধৰা সেইবিলাক মানে আপগ্ৰেটেড হৈ গৈছে ন। আগৰ তোমাৰ এতিয়া বেলেগ আগৰ মি টাৰ বিলাকতকে এইবিলাকত বেছি ফিচাৰ আছে এ আই ফিচাৰ আছে।
অ' অ'।
তাৰপিছত তোমাৰ এয়া সেইবিলাক মিটাৰৰ ৰিডিং তোমাৰ মোবাইলত চেক কৰিব পাৰি মাই বিজুলি এপ। টোত তুমি ডেইলি কিমান ইউনিট কনজিউম কৰিছা সেয়া চেক কৰিব পাৰি।
অ' অ' অ'।
চাব গ'লে এফালৰ পৰা ভালেই কৰিছে এইবিলাক। কাৰণ আজিকালি চব মানে এই ডিজিটেল কৰি দিছে ন চব।
অ সেইকাৰণে ভালেই হৈছে মানে।
উম, এফালৰ পৰা ভাল এফালৰ পৰা চাব গলে বেয়া কাৰণ এতিয়া আগৰ মানে ধৰা কাম কৰা মানুহ বিলাকৰ এতিয়া দিগদাৰ হৈ যায়। বা দুখীয়া মানুহ বিলাকৰ এতিয়া মোবাইল নাথকা মানুহৰ প্ৰব্লেম হৈ যায় ৰাতি লাইট কাটি দিয়া প্ৰব্লেম।
ৰাতি-চাতি লাইট কাটি দিলে মানে অকণ দিগদাৰ হৈ যায়। সেইটো অলপ সেইটো প্ৰব্লেমটো অলপ বেয়া হৈছে বাৰু।
সেই অ' উম, আমাৰ আমাৰ ঘৰৰ ফালে লগালে বাৰু স্মাৰ্ট মিটাৰ।
উম আমাৰ ঘৰৰ ফালেও লগোৱা হৈছে বাৰু দেই
অ বৰ্তমান তুমি ক'ত লগাই আছা তেজপাকেইটা
এতিয়া মই এক নং দোলাবাৰী উম নেৰিযালামৰ ফালে তাত ত লগাই আছো বাৰু
অ অ তোমাৰ তুমি আৰু কোন কোন যোৱা
মোৰ লগৰ এজন আছে ৰিংকু বুলি কয় তুমি চিনি পাবা ৰিংকু কো তাৰিছত মই এনেকে আমি চাৰিজন মান আছোঁ
অ অ চিনি পাইছো চিনি পাইছো তাক মই ক'বাত দেখা নিচিনা পাইছো বাৰো লৰাটো
হে আমাৰ লগতে ঘূৰে তুমি
অ অ অ চিনি পাইছো
দুইটাই কৰি আছো এতিয়া লগতে কলেজৰ ফাইজমৰ ইন্তৰ্নচিভ টো কৰি আছো ত মই আদানী ইলেক্ট্ৰিচিটিতে কৰি আছোঁ
অ ঠিকে আছে ঠিকে আছে উম উম উম
এইেইবিলাক চব চলাই গৈছো আৰু লাহে লাহে বুজিছা
অ সেইটো আছে এতিয়া কৰিবই লাগিব ন এতিয়া নকৰিলেও নহব নহয় এতিয়া
সেইটোৱেই
উম
বাকী আজি খানা পিনাাই কেনেকুৱা
খানা ঠিকেই আছে তোমাৰ খানা কি আছে তেয়া
আজি আৰু মাংস একন লৈ আশীলো বনাম গৈ ঘৰত গৈ তোমাৰ ঘৰত কোন কোন আছে এতিয়া?
মা দেতা মই আহ আৰু তোমাৰ?
মোৰে মা দেতা মই পেহী খুৰা চোৰা এনেকে আছো আৰু বেলেগ বেলেগকে অলপ
আমাৰো একে বাৰু
শুনিছা
আহ কি খবৰ
এইবিলাক হয় আৰু
পিছে কাইলৈ কলেজ নাই নেকি?
মোৰ এতিয়া কলেজ নাই বুজিছা এক্সামটো খতম হৈছে ন ইণ্টাৰশ্বিপ আছে এক জুলাইৰ পৰা সেইটো কাৰণে কলেজটো এতিটা বন্ধ আছে তুই কলেজ যোৱা নাই
মই কাইলৈ যাম চাগে কলেজ দেই
অ তুমি তে
তেজপুৰ কলেজ তেজপুৰ কলেজ তুমি দংকলত আছিলা ন
উম মই দৰং হৈ বাৰু
অঁ অঁ অঁ
বাকী ইয়াৰ পিছত তুমি কি কৰিবা?
চাও এতিয়া কি কৰো বি এ টো কমপ্লিট কৰো নে নকৰো ভাবিছো
কৰি লোৱা কৰি লোৱা বি এটো কমপ্লিট কৰি লোৱা পিছত কাম আহিব।
অ সেইটো হয় বাৰু চাৰ্টিফিকেট খন কাম আহে এতিয়া
পিছত কাম আহিব এতিয়া তুমি অলপ মানে ইউজলেছ লাগিব পিছত গম পাবা
অ সেইটো হয় বাৰু।
কিবা স্কপ লৈ পঢ়িব পাৰা কিবা স্কপ লৈয়ও পঢ়িব পাৰা
উম উম সেইটোৱে গম পাইছো বাৰু
কিবা এটা পাৰ্ট টাইম জব এটা কৰি থাকিলেও মানে চলি যায়
চলি যায় চলি যায় সেইকাৰণে মানে বিচাৰি আছো বাৰু এতিয়া পোৱা নাই মই বৰ্তমান
চোৱা চোৱা পাৰ্ট টাইম জব আমাৰ তেজপুৰত বহুত আছে অফাৰত পায় যাবা
অ সেইটো চাবলৈ বৰষা ঘৰ কেতিয় মানে যাবা তুমি
ঘৰ তোমাৰ হেল্ল'
হেল্ল'
আগৌ নেটৱৰ্কৰ প্ৰব্লেম হৈ গৈছে
অ অ অ ঘৰৰ কেতিয়া মানে যাবা তুমি
যাম আৰু তোমাৰ এতিয়া ওলাম এয়াৰ
অ অ অ ময়ো অকণ দেকে যাম বাৰু ঘৰলে
যোৱা যোৱা আপোনাৰ পঢ়া শুনা বিলাক চব ঠিকে চলিছেতো
ঠিকেছে তেতিয়া মই পঢ়ো বাৰু ৰাতিয় ৰাতিনে পঢ়ি থাকো বাৰু
অলপ পঢ়িবা বুজিছা আকৌ বেগ লাগিলে আকৌ মোৰ পঢ়া শুনা চলি আছে বাৰু
অঁ অঁ
ত আকৌ বেক লাগিলে
বেগ লাগিল আকৌ পইচা দিয়ক উঠাব লাগিব ন সেইটো তেতিয়াান দিগদাৰ হৈ যায় লাষ্ট
সেইটো কাৰণেতো ভালকে পঢ়ি শুনি পেলাই বেগতটো মানে নলগাকে পৰীক্ষাটো দি লোৱা
অ সেইটো সেইটোয় জানো গম পাইছো বাৰু
দিয়া আহিবা কোনোবা এ দিনাখন চাই পেলাই আমাৰ ঘৰলৈ আহিবা আকৌ
আহ আহিম আহিম দিয়া আহ নিম নিম নিশ্চয় নিম দিয়া
অ অ অ
অ ঠিক আছে হ'ব দিয়া ন
দিয়া দিয়া ঠিক আছে অ